হেল্ল' অ' পাই আছো ক'ব আপুনি।
উম, মোৰ কি কম আৰু চব। চলি আছে আৰু ঠিক ঠাক, তোমাৰ কোৱা।
মোৰো ঠিক ঠাকে চলি আছে বাৰু।
আচ্ছা আজি দিনটো কি কৰিলা?
আজিৰ দিনটো মই এই তাকে ৰাতিপুৱা উঠিলো, অলপমান শৰীৰ চৰ্চা কৰিলো। কৰি লৈ অলপমান স্কিন কেয়াৰ কৰিলো আজি।
আচ্ছা।
স্কিন কেয়াৰ কৰি পিনে এই তাৰপিছত এতিয়া মই ভাত বনাই আছো। কচু কাটি আছো।
আচ্ছা ভাত কি কি বনাই আছা ভাতত?
আজি বিশেষ একো নাই। কচু কচু ভাজি বনাম বুলি ভাবিছো বহুত দিন হল কচু খোৱা নাই যিহেতু ন। কচু খালে ভাল হয় আইৰনৰ অভাৱ উম কমে।
শৰীৰৰ কাৰণে বহুত ভাল হয়। আৰু লগত কি আছে কচু ভাজিৰ লগত আৰু কি আছে? কচু ভাজিৰ লগত আৰু কি কি বনাবা?
কচু ভাজি দালি ভাত আৰু বিলাহী ভাজিম চাগে।
আচ্ছা ত' আজি ভালে কিবা কিবি বনাই আছে তাৰমানে।
হয়, হয় মানে আজি মানে বতৰটো খুব ভাল ন বঢ়িয়া বতৰ। হয় পুৰা বৰষুণ দি আছে। আপোনালোকৰ পিনে বৰষুণ দিছে নে নাই?
বৰষুণ দি আছে বহুত বৰষুণ দিছে। বৰষুণ দিয়াৰ পিছত বতৰটো অলপ ভাল হৈছে। কিন্তু বহুতখিনি সমস্যা বাঢ়ি গৈছে। ৰাস্তা ঘাটে বহুত পানী জমা হৈ থাকে মানে কৃত্ৰিম বানপানী হৈ গৈছে। ত' অহা যোৱাৰ বহুত অসুবিধা আৰু ৰাস্তা ঘাটে পুৰা পানীয়ে পানীয়ে ক'ব গ'লে। ত' এইটো এটা সমস্যা থাকে। মানে কিবা এটা বস্তু হ'লে এইটো ভালো হয় বেয়াও হয় তেনেকুৱা হৈ পৰিছে আজিকালি জীৱনবিলাক।
হয়, হয় গুৱাহাটীত আজিকালি বহুত কৃত্ৰিম বানপানী হোৱা কৰিছে নলা নৰ্দমাবোৰ জমা হয় উম জমা হয় পিনে পানী জমা হয় ওপৰলৈ উঠি আহে ৰাস্তালৈকে। তাৰ পাছত আ আপোনাৰ সেই ট্ৰেইনত পৰি মানুহো মৰে এনেকুৱা বহুতো নিউজত পায়ে থাকো এনি টাইম। হয়নে? আৰু লগতে মানুহবোৰো সচেতন হ'ব লাগে। মানুহবোৰে সেই জাবৰ জোঁথৰবোৰ নলা নৰ্দমাত পেলাই প্লাষ্টিক সেইবোৰ গোটেই জমা হয় দুৰ্গন্ধও, অ' তাৰ পৰা দুৰ্গন্ধও আহে যাৰ ফলত মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটি আছে।
হয় কথা কথাখিনি ঠিকে কৈছে মানে পৰিস্থিতি বহুত বেয়া হৈ আছে আৰু এনেকুৱা মানে মানুহ বিলাকৰ অলপ সজাগ মানে অলপ হেৰি হ'ব লাগে উম যে কেনেকে কোনটো বস্তু কেনেকে কি কৰিব লাগে
হয়।
বাট এইটোৱে বাকী আৰু কি? বাক কি- অহাকালি কি কৰিব উম' উম'
সচেতন হওঁ তেতিয়াহে
সচেতনটো সচেতন হলে যেতিয়া বস্তুখিনি অলপ কিছুমান বস্তু অলপ ভাল হ'ব, ভাল বস্তু কিবা এটা আগবাঢ়িব সেইটোৱে। এইটোয়ে এইটো কাৰণে বেলেগ উ' বাৰু। বাৰু কোৱা
বাৰু আপুনি এতিয়া ভাত খালে নে ভাত খাব?
নাই ভাত খোৱা নাই। ভাত খাম, বাট মই এতিয়া ভা মই বনাই আছো আজি মই বনাই আছো।
হয় নেকি, কি বনাইছে?
এতিয়া ভাতটো অলপ দেৰিকে ভাতটো বহাম। বাট আগতে, আলু পিটিকা বনাম। লগতে বেঙেনা, বেঙেনা পুৰি কিনে খাম। অহ' আ বেঙেনা পোৰা আৰু স-এটা চা- চাটনি এটা বনাই আছো তেনেকে আলু ভাজি বনা এইটো হেৰি চাটনি কি কয়, দালি দালি আৰু লগত বুট এনেকে এ চা
হয় নেকি? খুব ভাল খব ভাল ময়ো আজি সেই কেঁচা বুটে খাইছো। মই দুপৰীয়া আজি ভাত নাখালো। কেঁচা বুটেই মই খালোঁ। পিয়াজ, জলকীয়া দি মেলি অ' হয় হয় হয়।
এনেকুৱা সৰু সৰু বস্তু চাটনি- চাটনি বনালে ভাতৰ লগত খাই ভাল লাগে। সেইটোৱে ত'এতিয়া আজি এইটো বনাম তাৰ পাছত ভাত বঢ়াম। দেন খুৱাওতে খুৱাওতে চাৰে দশটা এঘাৰটা বাজি গ'ল হ'ল।
অ' হয় হয়। আপুনি মানে ৰান্ধনীও ন?
নাই ৰান্ধনী নহয়, বাট মাজে মাজে বনাও মানে তেনেকুৱা টাইপৰ, এ- অলপ অলপ সৰু সুৰা মা যোনবিলাক বস্তু সজে বনোৱাতে সেইবিলাক বস্তু বনাব জানো। ত' সেইকাৰণে মাজে মাজে তেতিয়া সহজ বস্তু বিলাক খাব মন যায়। ত' মই বনাই কেনে খাওঁ আৰু তেনেকুৱা
হয় নেকি? ভালেই কথা দিয়ক। ল'ৰা মানুহে খুব কম বনাইতো, মানে পাকঘৰত ল'ৰা মানুহক অলপ কমেই দেখা পোৱা যায়। যতিকে অ' হয় বনাব জানাটো খুবেই ভাল কথা।
সেইটো এটা চব চবৰে ভিতৰত এই অভ্যাসটো আনিব লাগিব যে চবে খোৱা বনাব জানিব লগা হ'ব গৈ
হয় হয়। নিজৰ জুতিটো নিজে কৰি লোৱাটো ভাল। উম'-
উ'- এইটো এটা, এইটো এটা অভ্যাস চবৰে মাজত আনিব লাগিব ক'ব গ'লে
উম'- নাই নাই সদায় বেলেগৰ হাতৰ খাইও ভাল নালাগে দিয়কচোন কেতিয়াবা এ' অলপমান এ'- জুতিতটো বেলেগ হ'লে খাই ভাল লাগে।
খাই ভাল লাগে অ'- এইকাৰণে অলপ অলপ বেলেগ বেলেগ সোৱাদ হ'ব, বেলেগ বেলেগ মানুহৰ তত সেইকাৰণে চবে যদি খুৱাব ন? বুজা নাই তেনেহলে, কিন্তু মই এদিন বনাম কোনোবাই এদিন বনাব তেনেকুৱা। সেনেকে মিলি জুলি বনাই কিনে খাব লাগিব আৰু ক'ব গলে
হয়, হয়, হয়। ঠিক কথা কৈছে, বাৰু আ আপুনি আৰু আপোনা কৰি কি ভাল লাগে এনেই?
মই মই ফুৰি কিনে বহুত ভাল পাওঁ। ফুৰা ফুৰা কৰি কিনে বহুত ভাল পাওঁ। ত' মই ভাবি আছো তো, এ নেক্সট মাহত অলপ ঘুৰিব যাম, ভাবি আছো মই এইবাৰ হেৰি যাম, কি কয় অলপ ওচৰৰ এটা বিদেশ, বিদেশ আছে। ভাৰত অলপ বিদেশত যাম বুলি ভাবি আছো, ঘুৰিবৰ কাৰণে। ভাবি আছো এইবাৰ অলপ চাইনাই ঘুৰি আহো।
চাইনা? আপুনি জানে ন চাইনাৰ ভিজা, পাছপৰ্ট ওলাবলে বৰ দিগদাৰ হয়, কঠিন হয়।
কঠিন নেকি? তেনেহলে চাইনাটো কেনচেল কৰিব লাগিব। তেনেহলে ভাবি আছো মালয়েছিয়া ঘুৰিব যাও নেকি
অ', হয় নেকি, আপোনাৰ বাজেট কিমান?
বাজেট তেনেকুৱা ভাৱা নাই, চবে চাই থাকো ঘুৰিব যাই তেনেকুৱা। মালয়েছিয়া গৈ ক'বাত ডুবাই গৈ আছে, ক'বাত ভিয়েটনাম গৈ আছে ফুৰিবৰ কাৰণে ত' মই বাজেট তেনেকুৱা ভাবা নাই। কিন্তু মই যাম বুলি ভাবিছো চাও, এতিয়া
কেইদিনমান আগতে আপোনাৰ হেৰি নৰেন্দ্ৰ মোদীয়ে বাতৰি দিছিলে ন' অলপমান বিদেশ ভ্ৰমণ টো কম কৰক বুলি।
হয় নেকি? তেনেহ'লে এইটোও কেনচেল কৰিব লাগিব। ভাবি আছো মই এইবাৰ আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে যত-যত ৰাজ্যবিলাক আছে তাতে ঘুৰিব যায় এইবাৰ ভাবি আছো মই লাডাখে ঘুৰিব যাওঁ নেকি? লাডাখ কেনেকুৱা হ'ব? অহো, লাডাখত আৰু
লাডাখত যাব হ'লে, লাডাখত যাব হ'লে, হেৰি কি বুলি কয়, কোনোবা লগৰ বা বাইক কত গ'লে ভাল হয়।
আটচ্ছা, আটচ্ছা। আৰু এতিয়া তাৰে ৰাস্তা ঘাট বৰষুণ মানে কি, এতিয়া উম, বতৰটো তাৰে কেনেকুৱা? ভাল নে বেয়া?
তাৰে বতৰটো এনি টাইম ভালে থাকে, আপুনি লাডাখৰ বতৰ চাব আপুনি এনি টাইম ভালে পাব। এতিয়াতো আৰু ভালেই বতৰ। কিন্তু এতিয়া অ', এতিয়া লেণ্ডশ্লাইড হোৱাৰ বহুত চান্স থাকে বাৰু
হয় নেকি? আটচ্ছা। তেনেহ'লে ভাবি আছো এইটো, লাডাখটো এইটো বছৰৰ কাৰণে অলপ কেনচেল কৰিম ত'এইবাৰ ভাবিছো কেদাৰনাথ যাও কেদানাথ কিয় কেদাৰনাথতো বৰষুণ, আৰে সমস্যা চবতে ভাবি আছো ঘৰত ঘৰত বহি কিনে, ইউটিউবত বহি কিনে চব ঠাই খিনি চাম বুলি ভাবি আছো। যেনেকুৱা পৰিস্থিতি আহিছে মই ভাবি আছো ঘৰত বহি কিনে চাও। ডিস্কোভাৰী চেনেলটো খুলিকিনে, চব বাহিৰৰ ৰাজ্যবিলাক চাই লওঁ অলপ।
মই তাকে ভাবিছো, আপুনি আপুনি ইমানবোৰ ঠাই নাম লৈছে মই মই আপোনাক এইখিনিয়ে মানে কওঁ যে আপুনি ঘৰতে থাকক তাতকৈ সেই টোৱে ভাল হ'ব। ইমানবোৰ জেগাৰ নাম লৈছে আপুনি। মইয়ে কনফিউজ হৈ গৈছো আপুনি কোনখনত যাব।
সেইটোয়ে। তো এতিয়া মই ঘৰত বহি কিনে চাব লাগিব। কোন-কোনটো ঠাইত যাম, কেনেকুৱা হ'ব, তাৰ পিছতে ঘৰৰ পৰা ওলাম। তাৰ বাহিৰে ঘৰৰ পৰা বহি কিনে গোটেই চব চাম মই, নিউজত চাম, ডিস্কোভাৰী চেনেলত চাম। বাকী এতিয়া নোলাব বুলি ভাব এইটো বছৰ। অহা বছৰ লৈ চাওঁ কি কৰিব পাৰি। বাকী তুমি ক'বাত ঘুৰিব যোৱা তেনেকুৱা, কিবা বিশেষ?
মইতো তেনেকে ভাবা নাই ক'বাত ঘুৰিব যাম বুলি। কিন্তু মায়ে কৈ আছিলে বৰদোৱা থানত যাব বোলে। নগাঁও যে বৰদোৱা থান।
আচ্ছা, আচ্ছা, কিতিয়া যাবা?
এইটোতো ক'ব নোৱাৰো, এতিয়া তাকেই ইটো মাহত দেখোন তেনেকে কৈ নিমিলিছেই। অহা মানলৈকে যাম চাগে।
উম। ইটো মাহত অলপ ইটো মাহত একচুলি ক'ব গলে বহুত বৰষুণ-বৰষুণ দি আছেতো। তো অহামাহৰ লৈকে যাও যোৱাত জালে ভাল হব চাগে বোলো।
হয়, হয়, আৰু গৰমো ইমান বেছি অ'।
সেই কাৰণে ভাবিছো অলপমান বতৰটো ঠিক হৈ লওক আগষ্টৰ মানত ছেপ্তেম্বৰ মানত। তেনেকে যাম।
অ' ছেপটেম্বৰ অক্টোবৰৰ পৰা যাব পাৰে যটো সময় মইটো অল ভাল হ'ব বেছি গৰমো নপৰিব কাৰণ কি জুন জুলাই মাহটোতো বহুত গৰমে থাকে ক'বোলে। আৰু অক্টোবৰৰ পৰাতো অলপ লাহে লাহে ঠাণ্ডা অহা ষ্টাৰ্ট হৈ যায়। ত' এইটো সময়ত গ'লে মানে অলপ বতৰটো ভাল পাবা গৈ কিনে ভাল লাগিব।
উম, বাৰু মই কেদাৰনাথৰো প্লেন কৰি আছিলো কিন্তু মানুহো পোৱা নাই লগ পোৱা নাই যাবলৈ। আপুনি যাই যদি ওলাব পাৰে বাৰু
এইটোয়ে মই ক'লো নহ মই কেদাৰনাথে যাম মানে ভূমিস্খলন হৈ আছে। বানপানী হৈ আছে তেনেকুৱা তো
এতিয়া নহয় নহয় আহ কেদাৰনাথ ব কেদনাথ ঘুৰিবলৈ আপোনাৰ ভাল মান্থ হৈ গ'ল আপোনাৰ হেৰি ছেপটেম্বৰৰ পৰা অক্টোবৰলৈকে। সেইখিনি টাইমত গ'লে মানে তেতিয়া আপুনি বৰষুণ তেনেকৈয় নাপায়।
আচছা হয়, হয় ভাবি আছো চাও কি হয়। ভৱিষ্যৰ কথা কোনো ক'ব নোৱাৰি ন ফটককে প্লেন বনাই কিনে গুচি যাব পাৰু কিঠিক গ'লে সবে মিলি কেনে যাম। সেইটোৱে।
হয়, হয়, হয়।
নাই মই মানে এইবাৰ ভাবিছো আৰু এনেকে ফেমিলিৰ লগত এতিয়া নাযাও মানে মোৰ এইবাৰ অকলে ঘুৰিব মন আছে কোনোবাই যদি লগত যাওঁ বুলি কয় তেনেহলে যাব পাৰে আৰু কিন্তু টো মোৰ মানে এইবাৰ অকলে ঘূৰি
কোনো যদি নাযায় তোমাৰ তুমি অকলে যাব তাৰমানে।
হয়, হয়, হয়, মোৰ অকলে ঘুৰিবই মন গৈছে এইবাৰ।
অকলে ফুৰিব উ, কিন্তু ভাল তেনেকুৱা এক্সলি অকলে অকলে ঘুৰিব লাগে।
উম। অকলে কলে ঘুৰি পিনেও মানে হেৰি ল'ব লাগে এক্সপিৰিয়েন্ঞ্চ ল'ব লাগে বাৰু মোৰ লোৱা হৈ আছে। আছে বাৰু মই বনাৰস অকলেই গৈছিলো একবাৰ ঘুৰি আহিছো।
ঠিক আছে নহ'লে এতিয়া মই অলপ ক'ত ক'ত ঘূৰিব যাব পাৰো বস্তুবিলাক মই লিখো চাওঁ।
অ', অ', অ', আপুনি লিখক তাৰপিছত কব কেতিয়াবা।
ঠিক আছে ধন্যবাদ অ' হব।